হেল হেল্ল'।
মোৰ ভইচটো শুনা পাই আছে নে?
পাইছো পাইছো তুমি মোৰ ভইচটো শুনা পাইছানে?
হয় হয় পাইছো কি কৰি আছে।
তুমি কি কৰিছা।
ম আছো এনে। বাকী ভালেই নহয় তোমাৰ, অ। মই আজি কল কৰিলো বোলো, এটা নতুন বিষয়ৰ ওপৰত কথা পাতিবলৈ।
অ অ কোৱাচোন বিষয়টো বাৰু।
উ। বিষয়টো এনেধৰণৰ হ'ব যি আমাৰ এতিয়া, অসমৰ যি কৃত্ৰিম বানপানী। তাৰ ওপৰতে পাতিম বুলি ভাবিলো কেনেকুৱা হ'ব বাৰু বিষয়টো।
বিষয়টো তুমি, অতি ধুনীয়া বিষয় এটা বাচি লৈছা। আমাৰ যিটো, যিটো আমাৰ এতিয়া। আমাৰ গুৱাহাটীৰ মেইন, যিটো আমাৰ স্মাৰ্ট চিটি।
হয় হয়।
বানপানী উপলব্ধ হৈ গ'ল পৰিণত হৈ গল উপলব্ধ ন পৰিণত হৈ গল।
হয় হয় আমাৰ এতিয়া কি অসমৰ কৃত্ৰিম যি বানপানী। অ তাৰ। তোমাৰ প্ৰকৃতিয়ে অলপ অকল দোষী প্ৰকৃতিয়ে নহয় প্ৰকৃতিৰ লগতে আমাৰ মানুহৰো বহুতো দুখ আছে তাৰ।
সেই বানপানীতো তুমি যে কলা এতিয়া প্ৰকৃতি প্ৰকৃতি এক পাৰ্চেন্টে এক পাৰ্চেন্টেহে দুখী হ'ব পাৰে। কিন্তু নাইনটি পাৰ্চেন্ট আমাৰ, নিজৰ নিজে দুখ।
দুখী নিজে দুখী হয় আমাৰ, এ গ প্ৰকৃতিৰ লগতে মানুহো মানুহো বেছি দুখী তাতকে।
হয় হয়, মই তোমাক এটাই কলো যে প্ৰকৃতি এক পাৰ্চেণ্ট দুখী আমি নাইনটি পাৰ্চেণ্ট দুখী মানুহ, কাৰণ এটো কাৰণে দুখি যে আমি
উ
আমাৰ যিখিনি আমাৰ নলা নৰ্দমা আছে সেই নলা নৰ্দমা খিনি আমি নিজে বন্ধ কৰি লৈছো। বেলেগে আমাক বন্ধ কৰি দিয়াহি দিছেহি নে আমাৰ প্ৰকৃতিতে তাত জাবৰ জোথৰ পেলাই দিছেগে নি। নলা নৰ্দমাত প্ৰকৃতিয়ে পেলাই দিয়া নাই আমাৰ নিজ
অ হয় হয়, সেইটোয়ে, তুমি এতিয়া যি কলা নলা নৰ্দমা দলং কালভাৰ বন্ধ হোৱা, চহৰ নগৰত যি মানে ড্ৰেইন ব্যৱস্থা আছে, সেইসমূহৰ আমাৰ মানুহৰ যত যি আৱৰ্জনা জমা হোৱাৰ ফলত যি বন্ধ হৈ যায় পানী উপচি পৰে তাৰ ফলত তোমাৰ অহ সেই তাৰ ফলতেই তোমাৰ যি কৃত্ৰিম বানপানী তাৰ সৃষ্টি হয়। আৰু আৰু এটা লগতে বনাঞ্চল বনাঞ্চল ধ্বংস যি বনাঞ্চল ধং স কি কাৰণটো কি হৈছে গছ গছনি কাটি পেলোৱাত মাটি যি পানী শোষণ ক্ষমতা সেই শোষণ ক্ষমতাটো কমি যোৱা দেখা গৈছে, ফলত কি পানীৰ সুত আৰু খহনীয়া বাঢ়ে, সেইসমূহ দেখা গৈ
তুমি যে কলা এতিয়া শোষণশীলতাতো গছ গছনি কমি গৈছে।
হয় হয়।
টোকণ খেলাটো আমাৰ এতিয়া থাকিবলে আমাৰ যিখিনি প্ৰয়োজন লাগে প্ৰয়োজন যিখিনি বা খাদ্য গছ গছজোপাই খাদ্য প্ৰস্তুত কৰিবলৈ বি যিখিনি প্ৰয়োজনীয়তা লাগে
হয়।
প্ৰয়োজনতা পোৱা নাই এক নম্বৰ পানী পানী আমাৰ বছৰেকৰ মূৰত বৰষুণ কেতিয়াবা দিয়ে।
হয় - হয়, একদম। ঠিক কথা।
মানে বৰষুণ আগতে আমাৰ যিটো আমি জন্মৰ পৰা দেখিছোঁ যে, আমাৰ বৰষুণ বহু পৰিমাণে বৃদ্ধি আছিলে মানে অধিক আছিলে।
আৰু ঠিক আছিলে হয়।
মানুহে কয় যে, আমাক বৰষুণ নালাগে - নালাগে বৰষুণ নালাগে আমি নাই, কিবা কৰিব পৰা নাই, তেতিয়া মানুহে কি কয় তুমি কোৱা যে, এতিয়া মানুহে কি কয় আপোনাৰ?
এ এতিয়া মানুহে কি কৰে বৰষুণ লাগে তোমাৰ কি মানুহৰ যি এতিয়া উত্তাপত উত্তাপত মানুহ পথাৰত থাকিব নোৱাৰে বৰষুণ তোমাৰ পৰিমাণ কম পানী নাই তলত। কিছু কিছু জেগাত তোমাৰ নগৰ চহৰ বিলাকত তোমাৰ খাবলৈ পানী নাইকিয়া হৈ গৈছে এনেকোৱা দেখা গৈছে
অ কিন্তু এতিয়া এটা কথা মন কৰিছা নাই এতিয়া আগতে আমাৰ ৰাইজে কয় যে বৰষুণ নালাগে এতিয়া বৰষুণ লাগে কিন্তু বৰষুণ নিদিয়ে আমাৰ কি বুলি কয় এই যিসকল মটৰ পাম্প আছে।
হয় হয়
সেই মটৰ পাম্পৰ পৰা পাইপ ফিটিং কৰি এতিয়া পানী দিবলগীয়া হৈছে।
হয় - হয়, খেতি পথাৰত সেই তাৰ জৰিয়তে পানী দিবলগীয়া আছে আৰু যি এ- ব- বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা যে মটৰ সেইবিলাকৰ যো- যোগেদি।
কিন এতিয়া আমি মেইন পইণ্টলৈ আহোঁ, আমাৰ কৃত্ৰিম বানপানী কিয়নো হয়?
হয় - হয় - হয়।
কৃত্ৰিম বানপানী এ তাৰ কাৰণে হ- কাৰণে হয় বুলি মোৰ মানে মোৰ মনৰ পৰা কয় যে
হয় - হয়।
মানে আমাৰ যিখিনি নলা-নৰ্দমা বা ড্ৰেইন
হয়।
ড্ৰেন আছে। সেই ড্ৰেনখিনি আমাৰ যিসকল চৰকাৰী লোক আছে, সেই লোকসকলৰ দায়ি ত্বত আছে। সেই দায়িত্ব লোকসকলে মানে বছেৰেকত এবাৰ চাফা কৰিবলৈ আহে।
কৰিবলে, হয়।
সেই জেগাকণত বৰষুণৰ ফলত বানপানী সৃষ্টি হব বা কমপ্লেইন দিব, কিন্তু তেতিয়াহে চাফা কৰিবলৈ আহে। কিন্তু তেওঁলোকৰ যে যিটো কাম, সেই কাম কিন্তু মোৰ মতে সেই বানপানী যেতিয়া কৃত্ৰিম বানপানী বৰষুণৰ ফলত বানপানী সৃষ্টি হয় সেই সৃষ্টি হোৱা সময়তে, তে ৰ হেৰি চাকৰিটো থাকে বা কাণ্ড জ্ঞানটো থাকে। কিন্তু তাৰ গতে কাণ্ড জ্ঞানটো নাথাকে নেকি, মোৰ মনৰ
হয় - হয়, একদম ঠিক কথা কৈছে, হয়। তুমি কি, সেয়েটো কি হৈছে, আমাৰ কৰ্মচাৰীসকলে তোমাৰ যি মানে এতিয়া সেই তুমি ক'লা যে সময়লৈ বাট চাই থাকে, এটা বিপদ হোৱা সময়লৈ বাট চাই থাকে কে কৰ্মচাৰীসকলে। তেওঁলোকে সেই বিপদটো হোৱাৰ আগতেই যদি তেওঁলোকে নলা-নৰ্দমাসমূহ চফা কৰি ৰাখে তেতিয়া তোমাৰ বানপানী হ'বনে, কোৱাচোন তুমি?
ভুলতো সেই কৃত্ৰিম বানপানীৰ সৃষ্টিয়ে হব নোৱাৰে। অসমত- অসমত চি তুমি এতিয়া গুৱাহাটী চহৰখনলে যোৱা মানে তোমাক মই কি গোলকীয় উত্তাপ বৃদ্ধি, উষ্ণতা বৃদ্ধিটো পৰিমাণটো বহুত বৃদ্ধি- বেছি। কিন্তু তাৰ লগতে আমাৰ পৰিৱেশ প্ৰদূষণটো হৈছে, হৈছে। তুমি যোৱা পানী প্ৰদূষণ
হয় - হয়।
পানী প্ৰদূষ অহ, আৰু জি কিনে আমি - আমি গা- চা ধুই আহিবলগীয়া পৰি- পৰিস্থিতিত পৰে তাই গুৱাহাটী লোকসকলে
হয় -হয় -হয় তোমাৰ বানপানীয়ে তোমাৰ অকল হয় কোৱা
আৰু লগতে কি তাত মানে বৰষুণ এজাক জাষ্ট পৰিল কি নপৰিল, তাত কৃত্ৰিম বানপানীলৈ পৰিণত হলেই। কাৰণে এটা বন্ধ।
হয় - হয় - হয়। ত্ৰিম বানপানীয়ে তোমাৰ মানে তোমাৰ কৃত্ৰিমবান মানে চহৰ-নগৰৰ লোকসকলে এনেকুৱাকে কষ্ট দিছে যাতায়াতৰ। এতিয়া আলি পথসমূহ তোমাৰ গোটেই উম হেৰি হৈ যায়। আলিপথ বন পানীৰে উপচি যায়। তোমাৰ ঘৰ দুৱাৰ ভাঙি শস্য নষ্ ত কৰে।
হয়।
বানপানীত কি হয় ঘৰ -দুৱাৰ ভাঙে খেতি পথাৰ ভঁৰালৰ শস্য নষ্ট কৰে। এইসমূহ দেখা যায় আৰু তোমাৰ বানপানীয়ে তোমাৰ ই সমূহৰ লগতে তোমাৰ পৰিৱেশো নষ্ট কৰা দেখা যায়। কেলে মানে কি হয়, গেলাপচা বস হয়, কি হয়
ফাৰ্ষ্টত মই এটা কথাই কওঁ যে আমাৰ যিখিনি গছ আছে সেই গছখিনি আমাৰ আমি যি গছজোপা আমি চকুৰ আগত দেখি আছো সেই গছজোপা আমাৰ নদী খনৰ চাহ কাষত আছে। সেই নদী কাষৰ পৰা যদি সেই গছজোপা লৈ যায় আমাৰ মনতো বহুত বেয়া লাগে।
বেয়া লাগে হয়- হয় -হয়।
এই গছজোপা আমাক চাহ দিছিলে। গছজোপা ত' অলপ টাইম জিৰাব পাৰিছিলো বা কৰিব পাৰিছিলো বা আমি গৈ তাতে কিবা সৰু -সুৰা কাম এটাকে কৰি আছো ছাহত সেই গছজোপাই যদি আমাৰ পৰা বানপানীয়ে লৈ যায়। আমাৰ থকাৰ কাৰণে আমাৰ মনত কিমান বেয়া লাগে
বেয়া লাগে হয় -হয়। সেইটোয়ে তুমি এতিয়া সেয়া কলাই এতিয়া গুৱাহাটী চহৰ বা টাউন চহৰবিলাকৰ গছ- গছনি দেখিবলৈ পোৱাই একদম কম পোৱা নাযায়েই বুলি কয় গছ -গছনি দেখিবলৈ পোৱা নাযায় চহৰ বিলাকত।
আৰু এটা মই তোমাক কথা কওঁ দেই গছজোপা আছে গছজোপা কাটিলেহে ৰাস্তাটো যাব নি মই তোমাক সেইটো কথা কোৱা এই গছ জোপা আছে ছাইডত সেই গছজোপা কাটিলেহে ৰাস্তাটো যায় নি? বা এ এই চাইডত আছে ইটো চাইডতে সম পূৰ্ণ মাটি আছে কিন্তু গছ -গছনি নাই কিন্তু এই গজোপা কাটিলেহে ৰাস্তা ৰাস্তা টো যাব। সেই গছজোপা নকটাকে ৰাস্তাটো নিব পাৰে নাই?
পাই - পাই একদম ঠিক কথা কৈছা তুমি।
পাই তেতিয়া গছ কাটি দিওঁতে আমাৰ লাগিছিলে যেনিবা টকা বা পাঁচ হাজাৰ টকা বেছি যায়। সেই পাঁচ হাজাৰ টকাৰ কাৰণে গছজোপা জীয়াই থাকিলে। সেই গছজোপাটো গছজোপা তলত আমাৰ এতিয়া তুমি টাউন চহৰত দেখিবলৈ পোৱা যে বহুত দুখীয়া বা ভিক্ষাৰী লোক থাকে
হয়- হয় থাকে হয়।
ইমান গৰমত জিয়াবহি পায় সেই গছজোপা কাটি দিলেহে তেওঁলোকৰ শান্তি হয় নেকি? কিনো সেই পাঁচ হাজাৰ টকা ক'ত সোমাব মানে তেওঁলোকে
হয় -হয় একদম তুমি ধুনীয়া এটা বিষয় কৈছা সেই তোমাৰ সেইটোৱে কথাটো এতিয়া বানপানী এতিয়া বানপানী কি হয় পৰিৱেশ নষ্ট কৰো -ক'লো যে মই এতিয়া গেলা -পচা বস্তু যি দুৰ্গন্ধ সেই দুৰ্গন্ধ তোমাৰ গোটেই বায়ুমণ্ডলটো দূষিত কৰি পেলাই। আৰু তোমাৰ এ বানপানী হলে তোমাৰ বেমাৰ ৰোগ বেমাৰ কিমান হয় বানপানীৰ পাছত কলেৰা, ডায়েৰিয়া, মহামাৰী আদি বেমাৰ দেখা দিয়ে। আমাৰ যি মানুহৰ মাজত হয় হেৰি এতিয়া তোমাৰ কি হয় বানপানীৰ প্ৰতি ইয়াৰ পৰা উপায় হৈছে সেই সময় ক'লো যে তোমাৰ ড্ৰেইন চফা কৰা নলা নৰদমা সমূহ চাফা কৰি- তোমাৰ ধুনীয়াকে চফাকে ৰাখা তেতিয়া তোমাৰ বানপানী নহয়।
কিন্তু আৰু এটা কথা এই যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰী খিনিকো দুখ দিলে মই দুখ দিছিলো মই এতিয়া বুজি পাইছোঁ যে- তেওঁলোকক দুখ দিলে নহ'ব কাৰণ এটা কাৰণেই দুখ দিব আমি নাগৰিক সচেতন হৈ থাকিব লাগিব।
হয়, নাগৰিক সচেতন হলে কিন্তু কৰ্মচাৰী ৰাখিবই নালাগে তোমাৰ।
অহ, নাগৰিক সচেতনতাই আমাক সেই যিকেইটা আমাক কৰ্মচাৰীক ৰাখিবলৈ সেই কৰ্মচাৰী পইচা কেইটাই আমি বেলেগ কামত খটাব পাৰিম এই বা গছ পুলি খটাব পাৰিম নাইবা আমি ৰাস্তা পথত খটাব পাৰিম সেই পইচা কেইটা
হয় হয় যদি মানে নাগৰিক সচেতন থাকে তোমাৰ সেই সচেতনতা হেৰি কৰিবলে তোমাৰ আৰু বেলেগ মানুহ নালাগে আৰু তোমাৰ।
হয় হয় বেলেগ মানুহ কি দৰকাৰ আমি সেই নাগৰিক সচেতন হলে সেই ভুলতো সেই নলা নলা নদৰদমাটোত আমি যাবৰ জোথৰ পেলাম কেতিয়াও নেপেলাওঁ।
নেপেলাওঁ হয় হয়
এ তেতিয়া আমি ডাষ্ট বিনত পেলাম ডাষ্টবিনত আহি আমাৰ যিসকলে নিব বা যিখনে গাড়ীত লৈ যাইহি সেই গাড়ী কেইখনত আমাৰ সেই বস্তু খিনি লৈ যাব আমি ন নলা নৰদমাত পেলাবলৈ কোনো দৰকাৰ নাই
হয় হয় আমাৰ চৰ প্ৰায় ক্ষেত্ৰতে দেখা যায় তোমাৰ গছ গছনিৰ ৰোপনটো মেইন এতিয়া বনা হেৰি এতিয়া আগৰ বিষয় এটা পাতিছিলো যে আমি এতিয়া যি গোলকীয় তাপ বৃদ্ধিত তোমাৰ গছ গছনি ৰোপন কৰিব লাগিব আৰু এতিয়া বানপানীতো দেখা যায় যে যে গছ গছনি ৰোপনেে তোমাৰ মাটি খহনীয়া ৰোধ কৰিব। মাটি যি ৰোধ কৰিব আৰু বানপানী কমাব।
হয় হয়
হয় তাকে ভালেই লাগিল
হয় হয় আজি আমি ইমানখিনি আকৌ এদিন লগ পাম বুলি তোমাৰ লগত আশা থাকিল।
বাৰু বাৰু ভাল লাগিল তোমাৰ পৰা বহুত কথা শিকিব পাৰিলোঁ এই বিষয়ে। বাৰু আজিলৈ ৰাখিছোঁ দিয়া। হয়